অ'। হেল্ল'? শুনিছনে, অ', শুনিছ? অ', শুনিছোঁ।
আঠা
অ আছো এনেই।
আহ ইমান গৰম পৰিছে আজি হা
আহ আহি লগৰ বলো ইয়াত আহ বহুত গৰম।
নেমু চৰবাত খাবিহে মই নেমু চৰবাত খাই আহিছো এতিয়া।
বনাই লৈছো
অ
হয় ছ
আহ
আকৌ যে ভাত বন অ মাংস আনিব গ'লো।
কৰ পৰা
ত খিনি হ'ল মাংস কাটে তাৰপা মই আকৌ এতিয়া বনাব একো নাইকিয়া কি বনাম। তাৰপাছতে বইল অকমান আনিলোগ এশ টকা বইলা আনিছোন।
উ এশ টকাৰ আধা কেজি পাই আজিকালি ইয়াত ত শ কিমান লৈছে।
এশ টকা লৈছে অকমান হে আহেচোন
এ আমি আধা কেজি এশ টকা মান আ ধুনীয়াকে আতি যায় আধা কেজি দিয়া আমাৰ ওচৰত দোকানখনত আধাৰ কাৰ্ড যেতিয়া তহতৰ সিমান দিয়ে মই নাজানো নহয়। দুশ টকা কেজি হৈ আছে, দুশ টকা কেজি যদি এ এই আমাৰ এই ওচৰ সেই ল'ৰাটোৱে এশ টকা মই আনো নহয়, আমাৰ তিননিটা মানুহ হৈ যায় ধুনীয়াকে।
আমাৰ আকৌ মুনুয়ে খাই ভাল পায় ব্ৰইলাৰ মাংস বাকী ইমান মায়ে আৰু মুনুহে খায়
উম পঞ্চাশ টকা আনিলে হ'ল নহলে
পঞ্চাশ টকাত এশ টকাতহে অকমান দিয়ে পঞ্চাশ টকা দিব।
অহঁ
হয়
অ
এতিয়া তহতৰ চাগে পঞ্চাশ টকা আমাৰ এশ টকা দিয়াখন দিয়ে নেকি
জানো
উম অকমান দিয়ে।
অ
অহ
ত কি কৰি আছে?
এ পোৱালি এই নামঘৰলৈ গৈছিলে লৈ গৈছিলে ককায়েকে তাৰপিছতে নামঘৰ পৰা আহি পেলাই এতিয়া এয়া বাৰী দুডাল লয় নহয়। হেই দুডাল জবা কবাই খুৱাইছি
অহঁ
ভাল আছে যে তাৰ উপ
ভাত চাত খাই নে নেখায়
হে
ভাত পানী খায় নে নাখায়।
অ এতিয়া খাইছে অকমান এতিয়া আই সকাম কনো যে পাতি দিয়া গ'ল।
অহ
আই সকাম খন পাতি দিয়া পাই নেকি আকৌ ঔষধ লিভাৰ ঔষধো খুৱাই আছো যে
অহ
এতিয়া ভাতকেইটা ধুনীয়াকে খাইছে খ সটো খাই আগাতে একো নেখায়। আঙুৰ নেখায় কল নেখায়। মানে একো নাখায়ে যিটো বস্তু খাও সেইটো চব থু থু কৈ কৈ পেলাই।